অঁ! কোৱা?
অঁ! ভালে আছা?
উম! আছোঁ। তুমি?
ময়ো আছোঁ দিয়া ভালেই। কি কৰি আছা?
এনেই শুই আছো পঢ়াত তুমি কি কৰিছা?
মইয়ো শুইয়ে আছিলো বিচনাত। গৰমটো পটককে দিছে, ৰ'দ দিছে বহুত। ৰাতিপুৱা অঁ! ৰাতিপুৱা নাছিলে বাৰু।
হুম
কিন্তু এতিয়া দি দিলে।
বেয়া গৰম লাগছে দেই।
গৰম বহুত। এইবাৰ গৰম বহুত বেছি লাগিব। আৰু ইপিনে ইউৰোপ কানট্ৰিত যুদ্ধ বিলাক হৈছে নহয়- আৰু বেছিকে দিব।
উম্
পিছে তুমি- পঢ়ি আছা ন?
অঁ মই পঢ়ি আছো তুমি?
মই পঢ়া নাই বাৰু মই শেষ কৰিলোঁ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ।
বিজনেছ কৰি আছা?
বিজনেছ তেনে ম‌ই কৰা নাই। তোমাৰ- এই চ'লাৰ ইনষ্টলেচন যে
উম
চাবচিডি দিয়ে দি আছে গভমেন্টে এইটো কামটো মানে মোৰ লগৰ বন্ধু এজনে মানে ভেণ্ডৰ লৈছে। তাৰ লগতে মই মানে লাগি আছো।
তুমি কিহত পঢ়িছা?
মই এ-বাৰ ক্লাছ টুৱেলভ।
টুৱেলভ
উম
কলেজ নে হাই চেকেণ্ডাৰী?
ক‌ওক, মানে?
কলেজত নে হাই ছেকেণ্ডেৰীত যোৱা?
কলেজত।
কলেজত ন?
উম
উ' চাবজেক্ট কি কি আছে?
চাবজেক্ট মোৰ জিঅ'গ্ৰাফি পলিটিকেল, ইডুকেশ্যন, আছামিছ, ইংলিছ আৰু বিহু।
অ' ঠিকে আছে বাৰু, ভালেই চাবজেক্ট। মইয়ো আৰ্টছটে পৰিছোঁ।
অঁ
এনেই মই তোমাৰ স্কুল এখনত মানে কৰি আছো জব, প্ৰাইভেট
আৰু টিউচন কেইটামান কৰাও মানে। এ নতুনকে সোমাইছো বেছি দিন হোৱা নাই।
অ বাঃ টিটচাৰ!
প্ৰাইভেট। চৰকাৰী নহয়। কি কৰিবা আৰু চাকৰি পোৱাটো বৰ্তমান বহুত টান না।
উম' হয় বাৰু।
না-মানে বাকী তেনেকুৱা মানে মোৰ বিজনেচৰ ইমান এটা নলেজ নাই।
উম'
মোৰ বন্ধু এজনে মানে বহুত ভাল বিজনেছমেন এজন তাৰ লগত এতিয়া এইটো কাম কৰিম আৰু স্কুলৰ মাজে মাজে এইটো চাই দিন তাৰল লগ ব তলপ যদি কিবা এটা আহি যায়। ঘৰত চবেই ভালে আছে।
অ', ভালে কোৱা তোমালোকৰ।
আছু দিয়া চব আছে বাৰু এই বেমাৰ আজাৰ হৈয়ে থাকে জ্বৰ এইবিলাক হৈ থাকে জানাই নহয় গৰমত উম। তোমালোকৰ অ', তোমাৰ দেউতাই কি কৰে?
অ', মোৰ দেউতা তোমাৰ বেংকত
কি ক'লা?
ৰং পেণ্টাৰ।
অ', ঘৰৰ নে ফাৰ্ণিচাৰ।
নাই, নাই ঘৰত।
ঘৰৰ।
উম।
অ', মোৰ দেউতাও মানে পেইণ্টিং কৰে ফাৰ্ণিচাৰ পেইণ্টিং কৰে।
আচ্ছা মানে তোমাৰছে নেকা নহয় মানে কিবা যোনটো প্ৰটিন কাটাই যে
অ', গ'ম পাইছোঁ বাৰু এই তোমাৰ ঘৰৰ এইটো হোৱাইট কালাৰটোহয় নপ
অ', অ', হয়।
এনেতো কামটো বহুত ভালেই হাতৰ কাম।
উম কষ্ট হয় আৰু।
কষ্ট হয় হ'লেও তোমাৰ ধৰা চাত থাকিব পাৰে।
অ'।
সেটো আউ মোৰ দেউতা ত মানে ফাৰ্ণিচাৰ পেইণ্টিং যেতিয়া কৰে।
উম।
ৰ'দতো কৰিব লাগে মানে এইটো এই ৰ'দত কালাৰটো নহ'লে নাহে যে
উম।
ৰ'দতো কৰিব লাগে।
উম।
দুপৰীয়া ভাত পানী হৈ গ'ল নেকি।
নাই দেৰি হয় আমাৰ।
দেৰি হয় ন।
উম মানে একেলগে একেবাৰে কি উম ভাত খাই পেলাই টিউচন যামগে আৰু
আচ্ছা, আচ্ছা টিউচন কোনটো চাবজেক্ট লৈছা।
ইংলিছ। মানে আমাৰ মই আগতে দুখন স্কুলত পঢ়িছিলোঁ।
অ'।
তাৰ মে ইংলিছ টিচাৰজন মান বহুত ভাল আছে মানে মেট্ৰিক সময় তাতে টিউচন কৰিছিলো যে মই মোৰ মে ইংলিছত মানে মই ইমান ভাল নাছিলো যেয়া ত চ টিউচন ললোঁ তেতিয়া মান মই ইংলিছত ভাল হৈ গলোঁ তাৰপিছত ভাবিলোঁ কি ফ্ৰাষ্ট ইয়াৰ ত ইংলিছ টিউচন ছেকেণ্ড ইয়াৰ ল এ ছেকেণ্ড ইয়াৰত লৈছোঁ মাত্ৰ দুদিন জানা।
এতিয়া মানে অ, অ।
সপ্তাহত দুদিন আৰু টিউশচনৰ ফিজ এমাহত তোমাৰ আঠশ টকা।
বাহ।
ভাবা।
মই যে, এইথ নাইন আৰু টেনৰ ইংলিছটো পঢ়াও বুজিছা টউচন মানে।
অ অ।
মোক মাত্র পাঁচশ টকা দিয়ে সপ্তাহত তিনিদিন পঢ়াব লাগে।
মানে এ, অল চ মানে তোমাৰ কিবা। ক্লাছ, এইট নাইন আৰু টেনৰ চছেইম ফিজ।
অ। এইটোৰ আৰু মানে বেলেগ বেলেগ দুটামান চাবজেক্ট কৰাব লাগে নহ'লে সিহঁতে পাঁচশ টকা নিদিয়ে।
ইছৰাম।
মান সিহঁতক মানে বেছিকে পব লাগে।
নাইনৰ আৰু টেনৰ মানে অকল ইংলিছটো পঢ়ালেই হৈ যায়। মেটছৰ তিচাৰ বেলেগ আছে, মানে এনেকুৱা মানে আমাৰ মানে। গাঁৱত মানে ঘৰ।
উম।
ত, টিউচন ফিজো কম থাকে পঢ়াব লাগে বেছি। তাৰ মানে তুমি এটা। চাবজেক্ট যদি পঢ়াই চাই মানে গাৰ্জেনৰ মানে এইটো ভাল নালাগে মানে দুটা তিনিটা মানে ইংলিছ মেথছ আৰু ছাইন্স এই তিনিওতে পঢ়াব লাগে সিহঁতৰ মতে। তেতিয়া মানে সিহঁৰ প পাঁচশ টকা দিলে মানে ভাল লাগে আৰু, কিন্তু ছিষ্টেমটো এইটো নহয় মানে। ইংলিছতটো ধৰা বেলেগে পঢ়ায়। বা কোনোবাই দুটা চাবজেক্ট কৰাই বাৰু ইংলিছ মেথ বা মেথছ আৰু চঞ্চ। মই মানে মেথছ আৰু চাইন্সত নাই মানে, উম।
মই মেথছ আৰু চাইন্স কৰিছো তাকো এহেজাৰ টকাত।
উম, আমাৰ এফালে ফিজটো কম।
আজিকালি লয় আৰু সেইতো ভাবা এশ তহত দুদিন টিউচন তাতে তোমাৰ আঠশ টকা ভাবা তুমি।
অ' তিনিদিন কৰাব পাৰে।
মানে ক্লাছ টেনত তিনদিন পঢ়াইছিলে। তোমাৰ সোমবাৰ, বুধবাৰ, শুকুৰবাৰ।
উম।
তাৰপিছত এতিয়া মানে তুলফ তোমাৰ দুদিনহে কৰাব গলে অকল তোমাৰ বৃহস্পতিবাৰ শনি বাৰে।
অ', কিন্তু মাত মানে এতিয়াতো তোমাৰ নপঢ়াই সিহঁতে নোটছ দি দিয়ে। লিখিব লাগে পঢ়িব লাগে আৰু।
মোৰ হোৱাটছপ চালে তুমি পাগললৈ যাবা ইমানে ইমানেই বেছি লিখা দে তাতে টিউশনত নিলি খাই। গ্ৰুপত দি দিয়া।
লিখিলোৱা।
উম। মানে টিউশচন লিখালে মনতটো বহ থাকে ন'।
অ', আমাৰ ইফালে মানে এনেকুৱা কিছুমান টিউচন আছে মানে, জেৰক্সো দি দিয়ে কিন্তু, টিচাৰে।
মই তোমাৰ যোৱাবাৰ ক্লাছ টেনত মানে, যোৱাবাৰ আগৰবাৰ মই তোমাৰ এশ, এশ ত্ৰিশ খন পেজ জেৰক্স গ্ৰামাৰৰ কিনি লৈছো চাৰৰ পৰা, আঢ়ৈঁশ টকা দি।
বাহ, চাৰৰ দেখোন, টু ইন ওৱান বিজনেছ আৰু।
উম, বা পইচাহে নাই তোমাৰ। আমাৰ টিউশচনত কমেও দহজন পোৱালে দহজনে পোৱালে আঢ়ৈশ টকা দি যদি, উম কিনে তেনে ভাবা।
আঢ়াই হাজাৰ।
উম।
তেজপুৰ টাউন নেকি?
অ'।
তাতে ফিজবিলাক বাৰু বেছিয়ে। স্কুল টোৰ নাম কি তোমাৰ কোৱাচোন যিটোত পঢ়িছিলা টেনৰলৈ?
ৰ্গালছৰ, ৰ্গালছ ৰ্গৰ্ভমেণ্ট ৰ্গালছ।
অ', চিনি পাইছো, লোকেশচনটো চিনি পাইঁছো উম।
উম।
বাকী?
বাকী আৰু চলি আছে, যেনে তেনে।
আৰু কিবা ছচিয়েল মিডিয়াত আছা?
অ', আছো বাৰু, তেনেকে ইমান ইউজ নকৰো।
আচ্ছা, ঠিকে আছে তোমাৰ এতিয়া হাই ছেকেণ্ডৰী ফাইনেল ইয়াৰটো। এইটো তোমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, এইটো এটা লাইফৰ এটা টাৰ্নিং পইন্ট তোমাৰ। মেট্ৰিকৰ পিছত এইটোৱে বহুত ভেলু আছে।
এইটো লাষ্ট াৰু, ইয়াৰ পিছত কোনেও নুসুধে আৰু ৰিজাল্ট কেনেকা হ'ল, কি হ'ল।
কোনেও নুসেধে, কোনেও নুসুধে গমেই নাপাব।
সেইটোয়ে কেতিয়া ৰিজাল্ট দিলে, কেতিয়া পাছ কৰিলো কে কেতিয়া কি হ'ল, কোনোবাই বেক লাগিলেও সুধিব নাহে, যে তুমাৰ বিএ ত বেক লাগিছিলে নেকি বুলি।
অ', এইটো মানে এ মই যেতিয়া স্কুলত পঢ়িছিলো আৰু। ছাৰে গৈছিলে আৰু, হায়ছেকেণ্ডৰীলৈতো মানুহে গম পায়, কিন্তু কলেজত গ'লে বোলে বেকহে লাগে, ফেইল নকৰে নহয়।
অ', বিএত বেক লাগে, ফেইল নকৰে।
ফেইল নকৰে বেক লাগে, তাৰ পিছতহে গম পালো কলেজত গৈ, অ', আচ্ছা মানে বেক লাগে। কিন্তু এটাই ভাল, এটা চাবজেক্ট বেক লাগিলে, এটা চাবজেক্ট এ দিব পাৰি, এতিয়া বা কি চিষ্টেম কৰিলে।
এতিয়াতো বিয়া বিএ তো তোমাৰ ছবছৰ কৰি দিলে, ছটা চেম কৰি দিলে।
আঠটা আছে এতিয়া, তুমি আঠটাত কৰিব লাগিব। আঠটা ছেমিষ্টাৰ পাবা।
উম।
চাৰি বছৰ। আকৌ তুমি এ বি এ বি মামাৰ কথাই বেলেগ। মামাৰ কথাই বেলেগ বে
ওপৰৰ মাল, বাবু আচনি পাইছা নে নাই?
কি কোৱা?
বাবু আঁচনি পালা নে নাই?
চিনি পাইছো বাৰু, তোমাৰ আকৌ বি এ কমপ্লিট তুমি বি এডো কৰিব পাৰিবা নহয় কলেজত সেইটো এটা ভাল মানে সুবিধা দিছে।
নোৱাৰো আৰু এই কৰিবলৈ মই, মোৰ ধৈৰ্য্য নাই।
এনেও পঢ়িবলৈ মানুহে চবে যোনে মানে পাবা লগ পাবা, পঢ় পঢ় ভালকে পঢ় আৰু। কিমাননো পঢ়িব ন মানুহে।
হা।
পঢ়াৰ সময়ততো পঢ়িব মনে নাযায় আকৌ চবেই ক'ব পঢ় পঢ় পঢ়, মাথা বেয়া হৈ যায়।
কোনোবা এটা লগ পাব, কিমানত পঢ়ি আছা ছেকেণ্ড ইয়েৰ ভালকে পঢ়, আমুক তামুক তামুক তামুক কব। হয় গল, সেয়াই আৰু কথা নাই।
মই কিন্তু মানে ল'ৰা - ছোৱালীবিলাকক
উম।
টিউচনে হওক বা স্কুলৰে যদি ক্লাছ যেতিয়া কৰাও মানে পঢ় পঢ় ইমান ন অ মোৰ যিমানখিনি পঢ়াব লাগে যেনেকে বুজাব লাগে যিমানখিনি পাৰো বুজাই দিওঁ কিন্তু খেল - ধেমালি এইবিলাক মিউজিক - চিউজিক তহতে ইন্টাৰেষ্ট আছ যদি কৰিবি সেইবিলাকে মই কৈ থাকো।
মানে পঢ়াবও লাগে তাৰ উপৰি মানে অকমান এনটাৰটেইনমেন্টো কৰিব লাগে, পোৱালীবোৰে মানে ভাল পায় তেতিয়া। না আমিওটো ভাল পাওঁ এনেকে পঢ়ালে ন, হাঁহি - ধেমালি কৰি আছে, ধেমালি কৰিছে তাৰ মাজত পঢ়াইছে। তেনেকে পঢ়ালে যিহেতু টিচাৰ মানে ফেভৰেট হৈ যায় আৰু ছাৰ এনেকা দেই ভাল লাগে।
অ মানে কি টপিকচটো মানে মিলাই কিনে কৰিব লাগে বাচ।
অ।
আৰু এতিয়া চোৱা ষ্টুডেন্টবিলাক, আজিকালি বাৰু এতিয়া তোমালোকে ধৰা হায়াৰ ছেকেণ্ডেৰীত বা কলেজত যোনে পঢ়ে, সিহঁতে বাৰু মোবাইল - চুবাইল ইউজ কৰে বেছিকে, আউট নলেজটো আহি থাকে। কিন্তু টেনলৈকে ধৰা, বেছিতো ইউজ কৰিব নোৱাৰি।
উম।
ত' সীহন্তে কৰ পৰা শিকিব? ছাৰৰ পৰাই শিকিব ন', আউট নলেজবিলাক।
উম।
ত' ছাৰে অলপ আপডেট থাকিব লাগে কিন্তু।
কিন্তু আজিকালি পোৱালিবোৰ ডেঞ্জাৰ আছে আকৌ চা হা।
সেইটোতো, পোৱালিটো আৰু ডেঞ্জাৰ।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
উল্টা ছাৰক শিকাই দিব আৰু যদি ছাৰৰ এটা ভুল পাই গ'লে
এই এখন কি হয় ঠিক নাই আৰু।
হিহি মানে এনেকুৱা হৈছে মোৰ, মই মানে কি হয় মাজে - মাজে পাহৰি যাওঁ মানে পাহৰি গলো